হেল্ল'?
অ' কি কৰি আছা?
অ' এনেই আছো ৰ। তুমি কি কৰি আছা?
অ' মই ভাত দালি বনাই আছো ৰ।
হয় নেকি।
অ' ঘৰত কাম কেইটা মই নিজে ক'ৰো। তুমি কৰা নে ঘ
অ' ক'ৰো বাৰু, মই ক'ৰো।
অ' কি কি কাম কৰা ঝাৰু চাৰু মাৰা?
ম ঘ ম ৰ কাপোৰ ধো
অ', অহ অ' ভাল লাগে না কৰি কিনে?
অ' কৰি ভাল লাগে।
অ'।
এনেই আজি কি কি খালা?
মই তোমাৰ এই ব্ৰেড খালোঁ
অ'।
বাটাৰ খালো
উম।
এইখিনিয়ে খালো আৰু, আৰু ভাত খালো আৰু। এতিয়াতো বনাই আছো ভাত দালি দিনৰ কাৰনে।
অ'।
অ'।
কি কি বনালে মানে আজি ভাতৰ লগত?
মই ভাত দালি আৰু চব্জি আলু, আলু ভাজি বনাম নেকি বুলি ভাবি আছোঁ।
অ'।
অ', আলু ভাজি ভাল লাগে নে তোমাক।
অ', ভাল লাগে।
অ', কেনেকে বনোৱা তুমি?
মই তেলেদি অলপ ফাৰ্ষ্ট পানী দি অলপ বইল কৰি লো তাৰপিছত তেল দি পিনি ভাজি লওঁ।
অ', পিয়াজ চিয়াজ জালি লোৱা।
পিয়াজ অ', ম মছলা নিদিওঁ অকল ৰংগুৰা দিম।
অ', ৰংগুৰা দি অহ।
আৰু কি আজি ক'ত যাবা নে ফুৰিব?
আজি তোমাৰ অ', যাম মই।
ক'ত যাবা?
তোমাৰ ইয়াতে কি নাম আছিল গণেশগুৰি যাম বিশাল ম'ল। অ'।
কিয় কি আছে মানে ক ফুৰিব যাবা।
কাপোৰ ল'ব যাম নয়া কাপোৰ ল'ব যাম।
কাপোৰ ল'ব যাবা কি কাপোৰ ল'বা?
অ'। তোমাৰ এ চাও টি চাৰ্ট ল এটা গৰমৰ কাৰণে। বেয়া গৰম দি আছে ন অ', টি চাৰ্ট আৰু পেন্ট ল'ম বুলি ভাবিছোঁ অ', ঘৰৰ কাৰণে ঘৰত পিন্ধিবা কাৰণে অ'। তুমি যা নে ক'ত বা আজি?
ক'ত। মই এ যাম চাগে আজি। অলপ তোমাৰ চিটি চেণ্টাৰৰ ফালে।
চিটি চেণ্টাৰ অ'।
ফুৰিব।
অ', কাৰ লগত যাবা লগৰ কেইটাৰ লগত। মই লগৰৰ লগত যাম। এটা লগৰো লগত যাম কাপোৰ সি মানে চুজ কৰি দিব আৰু। ভালকে কাপোৰটো অ'।
মানে ফিল্মো আহিছে নতুন যে থামল ফৰ সেই চাব যাম বুলি ভাবিছোঁ লগত। নমস
অ', চাব যাবা, অ', কেইজন যাবা? কেইজন যাবা তুমি?
আমি তিনিজন যাম বুলি ভাবিছোঁ।
অ', তিনিজন, কিহত যাবা? বাইকত যাবা না এনে গাড়ী বুক কৰি কিনে যাবা। বেলেগ চা অহ। অ', গাড়ীত যাবা।
অহ।
অহ। আৰু ফিল্ম খন চোৱা নাই মই, বৰ্তমানতো। চাম, চাব যাম। যাব লাগিব, তোমাৰ কালি পৰশি মানে যাম ময়ো, চাবৰ কাৰণে।
ফেমিলিৰ লগত যাবা নে ফ্ৰেণ্ডৰ লগত?
অ', তোমাৰ ফ্ৰেণ্ডৰ লগতেই যাম ফ্ৰেণ্ডৰ লগত যালেহে ভাল লাগে বেছি।
অহ।
অহ।
এনজয় লাগে ন।
অ', অ। অ, কথা চথা পাতি কিনা তাৰপিছত ইনজয় কৰি থাকা।
অহ।
টোৱে মজা আৰু।
আচ্ছা।
অহ।
এ তুমি এতিয়া কি কৰি আছা?
এতিয়াতো এইটো ইয়াত ভাত দালি বনাই আছো।
হয় নেকি?
অঁ।
ম মৰ্নিং ৱৰ্ক যোৱা নে ৰাতিপুৱা কৰি।
অ', মৰ্ণিং ৱাক মই যাওঁ তোমাৰ। চাৰিটা মানত, সদায় যাও। অ', চাৰি পাঁচ কিলোমিটাৰ দাউৰো আৰু যেনে তেনে। অ', তুমি যোৱানে?
অ', যাওঁ যাওঁ।
হা?
আজি গৈ।
অ', আজি গৈছিলা, কিমান কিলোমিটাৰ?
তোমাৰ দুই তিনি কিলোমিটাৰ যাও।
অ', দুই তিনি কিলোমিটৰ, কি ফিল্ডতে দাউ ৰা না, তুমি এনে ৰাস্তাত দৌৰা।
এই তোমাৰ ৰাস্তাৰে দৌৰো।
অ', ৰাস্তাতে। আৰু ইভিনিঙত নোযোৱা নেকি তুমি? অ', অ। অ', অ, ইভিনিং ইভিনিঙত মই নাযাওঁ মানে।
হা?
ইভিনিঙত মই নাযাওঁ।
কিয়? মানুহ থাকে ন বহুত।
অ', অ।
ইভিনিঙত মানে দৌৰিব নোৱাৰি আৰু, মানুহ থাকে আৰু গাড়ীত গাড়ী থাকি ৰাস্তাত, সেইটো কাৰণে ভাল নালাগে মানে দৌৰিব।
হয়।
মই আহোঁতে গাড়ী-চাৰি নাথাকে, কম থাকে, মানুহো কম থাকে।
অ অ অ আৰু তুমি জিম চিম কৰা ন মই
হা
জিম কৰা নাই জিম
যি কৰিছিলো আগত কৰিছিলো ইতিয়া নকৰো
অঁ তেনেকুৱা জিম কৰাটো ভাল মই যাও জিম কৰিবা অ গধূলি টাইমত মই তোমাৰ ইয়াতে আমাৰ ঘৰৰ ওচৰতে এটা আছে জিম
অ
অ তাতে যাওঁ সাতটা মানত যাওঁ এক ঘন্টা কৰি যাওঁ হেল্ল' হেল্ল'
আা মানে কেতিয়া
অ হা হেল্ল'।
কেতিয়া যোৱা জীমত?
অ' কি ক'লা কোৱাচোন?
কলোঁ ৰাতিপুৱা মৰ্নিং না ইভেনিঙত যোৱা?
অ' ইভিনিঙতে যাওঁ মই সাতটামানত তোমাৰ।
হয় নেকি?
অ'।
অ'।
জিম কৰি কিনে মানে ভাল লাগে অলপ, গাটো বডি চডি ওলাই সেইকাৰণে ভাল। অ', অ' তোমাক কি জিম কৰিবা ভাল নালাগে নেকি?
লাগে, গৈছিলোঁ আগতে, এতিয়া যোৱা
অ' এতিয়া যোৱা নাই।
উ।
অ' কিমান মাহ কৰিছিলা তুমি জিম?
মই তোমাৰ আ, ছেভেন এইট মান্থছ কৰিছিলোঁ।
অ' কি প্ৰ'টিন চটিন খাইছিলা না?
নাই নাই এইবোৰ একো খোৱা নাই।
অ', অ'। কি ডাইট কৰি আছিলা নেকি এনে ঘৰত?
অ' ডাইট কৰি উম।
কিমান তোমাৰ কিমান দিন হ'ল জিম যোৱা?
মোৰ তোমাৰ একমাহ, দুইমাহ হ'ল।
হয় নেকি?
অ', অ' কৰি আছোঁ এতিয়া, অ'। তুমি কি অকলে কৰিছিলা না লগৰকেইটাৰ লগত কৰিছিলা জিমটো?
মই লগৰকেইটাৰ লগতে কৰিছিলোঁ।
অ'।
অ'। নে ঘৰৰ ওচৰৰ ফ্ৰেণ্ড
ঘৰৰ অ' ঘৰৰ ওচৰত ফ্ৰেণ্ড অ'।
মানে একেলগতে গৈছিলোঁ আৰু জিমত।
অ'।
হয়।
আৰু বৰ্তমান এ, তুমি এ, ঘৰত এক্সাৰচাইজ কৰানে এনে?
কৰোঁ মাজে মাজে।
অ' মাজে মাজে কৰা নেকি?
অ'।
অ' মেডিটেচন কৰানে তুমি?
হা, হা?
মেডিটেচন?
মেডিচেন নকৰোঁ ইমান এটা।
অ' মই কৰোঁ, মই কৰোঁ ৰাতিপুৱা টাইমত, উঠ কিনে অ', অ'। মেডিটেচন কৰোঁ, এক্সাৰচাইজ কৰোঁ তাৰপিছত ৰানিঙত যাওঁ। অ' ৰাণিংত যোৱা টাইমত কি তুমি পানী খাই যোৱা নেকি খালি?
পানী খাই যাওঁ অ'।
অ' ময়ো চেম পানী খাই যাওঁ।
পানী খেলে ভাল লাগে দিনটো অলপ।
অ', অ' আৰু বে বেছিতো একো খাবা নোৱাৰাই। খালে পুৰা বমি বমি ফিল উঠি যায়, দৌৰিলে। অ'।
উম
আহ
স দউৰি কিিন কি ভৰি চৰি বিষায় না তোমাৰ
নেব খাই
অ মোৰতো বিষয় মাজে মাজে বহুত
দৰি ভাইতো একম ম ভাল লাগে একদম ফিল একদম মজা ফিল হয় উম
গান শুনি শুনি দাউা নাই এনেই তাৰৰ পৰা
মই তোমাৰ এনেই দৌৰো গান শুনি শু দৌৰিব নোৱাৰো বাল কে দুকা ন হেল্ল' কেৰেলাৰ ওপৰৰ পৰা, হেল্ল'।
হেল্ল' অ মই এইটোোৱে গান শুনি শুনি দাউৰো আৰু
হয় নেকি
অ গান শুনি শুনি দাউৰিিলে আৰু জজটো বাঢ়ি যায় মানে
অ উম
অ আৰহতে কি কৰি আছা তুমি আৰহতে কি কৰি আছা তুমি
এতিয়া তোমাৰ ম পপপন খাই আছো
অ পপকন খাই আছা কিবা শ্ব' চাই আছা নেকি টিভিত
নাই নাই
অ চোৱা নাই অ নে কোনকেইটা মুভি কেইটা তোমাক ভাল লাগে
মই তোমাৰ কমেডি মাবি
হয় কমেডি ফৰাৰ্ড মুভি এইটা চোৱা না
কিয়নোবি অ হয় মবিি চাওক কানিয়ান
অ কঞ্চনা হৰৰ মভি কেই তোমাৰ বেছিভাগ এই ইংলিছ মুভিিকেইটা বেছিকৈ অলপ পাৰ বেছিিকে ভাল থাকে
অ
অ এইকেইটাই চাওঁ মই এইকেইটা বেছিিকে মজা লাগে অ তুমিছোৱানা ইংলিছ মুভি কেইটা অ
ইংলিছবি আা এটা হিলে চাও হিন্দী বুলি ভাল লাগে মোক
অ হিন্দী বোৰে ভাল নেকে নেকি অ হিন্দী বোৰে চালে অলপ বুজি পোৱা যায় না এককাৰণে
অ উম হম উম
দিয়া ঠিক আছে দিয়া থক দিয়া
অ দ দে দিয়া হ'ব দিয়া কথাতি ভাল লাগে তোমাৰ লগ
অ ভাল লাগিল তোমাল লগত
হয়